কি খবৰ?
মোৰ ভালে। তোমাৰ?
উম।
তোমাৰ খবৰ ভালনে?
অঁ ভালেই। কি কৰি আছা?
অ এনে বহি আছিলো ৰবা। তুমি কি কৰি আছিলা?
মইয়ো বহি আছিলোঁ।
হয় আজি হঠাতে মোৰ আমাৰ শৈ শৱৰ কিছুমান কথা মনত পৰি গ'ল।
অঁ হয় ঠিকে কৈছা, পিছে মোৰো বহুত মনত পৰে সৰুকালৰ কথা।
হয়, আমি শৈশৱত একেলগে খেলিছিলোঁ। একেলগে কিমান ফূৰ্তি কৰিছিলোঁ ওলাই গৈছিলো বন্ধু বান্ধৱ মিলাই সেই কথাবোৰ আজিকালি বৰকৈ মানে মনত পৰি থাকে।
হয় ঠিকেই কৈছা।
পিছে সৰু সৰু, কালত যে আমি এক লগত খেলিছিলো মনত আছেনে?
হয় হয় নিশ্চয়। হেল্ল'।
অ কোৱা।
হয়, আহ তেতিয়া স্মৃতিবোৰ সঁচাকৈ পাহৰিব নোৱাৰি এতিয়াও আজি বৰ্তমান সময়তো সেইবোৰ স্মৃতি বৰকৈ মনত পৰি থাকে পিছে আমি সকলোৱে, আহ যেনেকে ফুৰিবলৈ গৈছিলো আজি আজিকালি তেনেকৈ যোৱা নহয়েই।
হয় ঠিকেই কৈছা, পিছে আমাৰ সৰুকালৰ দিনবিলাক বেলেগে আছিলে। অ আজি আজি। আজিকালি এনেকুৱা দিন নাই আৰু।।
হয়, আজিকালি চবেই আহ পঢ়া শুনাত ব্যস্ত হৈ গ'ল, নিজৰ নিজৰ আহ জীৱনত বহুতখিনি কাম থাকে কৰিবলগীয়া সেইবোৰ কামত নিজৰ মাজতে ব্যস্ত হৈ গ'ল আৰু বৰ্তমান। সময়ত মোবাইল ফোনৰ আহ মোবাইল ফোনৰ প্ৰতি যি মানুহবোৰ আকৰ্ষিত হৈছে ল'ৰা ছোৱালী। সেইটো এটা বহুত। বহুত ডাঙৰ প্ৰভাৱ পেলাইছে। যাৰ কাৰণে আমি স সঘনাই মানে আহ। একেলগ হওঁ বুলি ক'লেও আমি একেলগ হ'ব নোৱাৰোঁ। আমি সময় মিলাব নোৱাৰো।
হয়, তুমি এইটো কথা বহুত ঠিকে কৈছা যে আজিকালি আজিকালি ল'ৰা ছোৱালী আমাৰ নিচিনা হেই খেলা ধূলা নকৰে আজিকালি ল'ৰা ছোৱালী বেছিভাগ মোবাইলতে ব্যস্ত থাকে। আমি যেনেকে সৰু চবেই একলগ হৈ কেনে, খেলিছো পঢ়িছো এক লগত খাইছো কিন্তু আজিকালি ল'ৰা ছোৱালী বিলাক ঘৰৰ পৰা নোলায়ে মোবাইল পাই কেনে।
হয় তুমি ঠিকেই কৈছা, আজিকালি মোবাইল ফোনে ল'ৰা ছোৱালীৰ প্ৰতিক বেয়া প্ৰভাৱ পেলাইছে যিটোয়ে নেকি কি ল'ৰা ছোৱালীৰ আহ মনোযোগ তাৰ পিছত স্মৃতি শক্তি এইবোৰ ৰাস পাবলৈ ধৰিছে।
হয় পিছে তুমি ঠিকেই কৈছা। পিছে মনত আছেনে আমি দুজনে যে এক লগত ফুৰিবলৈ গৈছিলোঁ তাতে আম গছত আম পাৰিছিলোঁ।
হয় হয় সেইটো সেইটো কথা মনত আছে হয়।
হয়, মোৰো বহুতকে মনত পৰে সৰুকালৰ কথাবিলাক।
হয় আ তোমাৰ এটা কথা মনত আছে নে? আমি দুইজনী যে, আহ বৰষুণত তিতিছিলো গা ধুইছিলো ইমান ফুৰ্তি কৰিছিলো সৰু কালত সেইবোৰ কথা তোমাৰ মনত পৰে নে এতিয়া।
হয়, বহুত মনত পৰে পিছে মনত আছেনে দুজনে আহ আমি গাঁৱত গৈছিলো এক লগত পিছে আমি নদীত গা ধুইছিলো।
হয় হয়, সেইবোৰ কথা আজি বৰকৈ মনত পৰে কাৰণ আমি যদি এতিয়া বিচাৰো। সেইবোৰ আমাৰ স্মৃতি। আৰু ঘূৰাই পাব নোৱাৰো, সেইটো কাৰণে সেইবোৰ কথা আমাৰ এতিয়া বৰকৈ মনলৈ আহি থাকে।
হয় ঠিকেই কৈছ পিছে। পিছে কিন্তু সৰুকালৰ আহ জীৱনৰ কথা কেতি কেতিয়াবা কেতিয়াবা মনত কৰিলে, বহুতো অ বেয়া লাগে যে সৰুকালটো ইমান জল্দি গুচি গ'ল।
হয় আৰু আমি যিটো আহ, শৈশৱ কালত আহ ফূৰ্তি কৰিছিলো, আনন্দ কৰিছিলো বৰ্তমান সময়ত সেইবোৰ দেখিবলৈ পোৱা নাযায় কাৰণ বৰ্তমান সময়ত আহ আমাৰ সময়ত যিখিনি গছ গছনি আছ ছিলে, পুখুৰী আছিলে বা বৰ্তমান সময়ৰ নিচিনা ইমান নগৰীকৰণ হোৱা নাছিলে, এই চহৰবোৰ কমকে আছিলে, সেইটো সময়ত আমাৰ বেলেগ এটা আমি আনন্দ পাইছিলো যিটো কি বৰ্তমান সময়ত ল'ৰা -ছোৱালীবোৰ তাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে। তুমি এইটো কথাত উম সহ
হয় মই সহমত হয়। আগতে লৰা ছ ছোৱালী বিলাকে মো আমাৰ আমি যেতিয়া আছিলো সৰু তেতিয়া আমাৰ দিনত মোবাইল ফোন আৰু টিভি ইমান আমাৰ আ নাছিলে। গতিকে আমি তেতিয়া চবে এক লগত পঢ়া শুনা কৰিছো, খেলিছো আৰু বহুতো স্মৃতি জড়িত হৈ থাকে সৰু কালৰ আহ জীৱনৰ লগত আহ। কেতিয়াবা কেতিয়া কেতিয়াবা কেতিয়াবা সৰুকালৰ জীৱনটো বহুত মনত পৰে।
হয় তুমি ঠিকেই কৈছা। সৰু ফালৰ যিবোৰ স্মৃতি সেইবোৰ কেতিয়াও আমি পাহৰিব নোৱাৰোঁ আৰু সেইবোৰ স্মৃতি আমাৰ গোটেই জীৱনটোত এটা ভাল স্মৃতি হৈ থাকিব আৰু আমি বৰ্তমান যিটো প্ৰজন্ম আছে সেইটো প্ৰজন্মক কেনেকেই আমাৰ সেই দিনৰ আমি যিবোৰ বস্তু উপভোগ কৰিছিলো, যেনেকে তুমি মোক এটা বহুত ভাল এটা স্মৃতি মনত কৰাই দিছা যে আমি গছৰ পৰা আম পাৰিছিলো হয়তো সেইটো সেই তুচ স্মৃতি বৰ্তমান সময়ত আমি দেখিবলৈ নাপাওঁ। আৰু ল'ৰা ছোৱালীবোৰ তুমি যেনেকে কৈছিলা যে বৰ্তমান সময়ত ল'ৰা- ছোৱালীবোৰ ঘৰৰ পৰাই নোলায় হয় এইটো ল'ৰা ছোৱালীক বহুতকৈ মানে বেয়াকৈ প্ৰভাৱ পেলাইছে, যাৰ ফলত বৰ্তমান সময়ত শাৰীৰিক যিখিনি কাম কাজসমূহ খেলা ধূলা তাৰ পৰা ল'ৰা- ছোৱালীবোৰ মই ভাবো আহ তাৰ পৰা বঞ্চিত হৈছে আৰু যিটোৱে নেকি ল'ৰা -ছোৱালীক আহ বৃদ্ধি হোৱাত মানসিক বিকাশ বিকাশত বাধাৰ সৃষ্টি কৰে।
হয় তুমি ঠিকে কৈছা, পিছে আহ সৰু কালত যেতিয়া আমি সৰু আছিলো তেতিয়া আমি আ যেনেকে আ খেলিছোঁ যেনেকে হেৰি যেনেকে থাকিছো কিন্তু আজিকালি ল'ৰা ছো ছোৱালী বিলাকে সেনেকুৱাকে নাথাকে কাৰণে বহুতো স্মৃতি শক্তিৰ আ ব্ৰি বিকাশত মানে সিহঁতৰ প্ৰভাৱ পেলায়।
হয় হয়। যেনেকে তুমি যদি ক'ব বিচাৰা, আহ কোনবোৰ স্মৃতি শক্তিত মানে বৰ্তমান সময়ত ল'ৰা -ছোৱালীৰ কোনবোৰ স্মৃতিশক্তি বিকাশ হোৱাৰ পৰা ল'ৰা -ছোৱালীবোৰ বঞ্চিত আছে? তেনেকে।
অহ। হেল্ল'।
হয় শুনিব পাৰিছোঁ কোৱা?
আহ বহুতো স্মৃতিশক্তিৰ অ প্ৰভাৱ পেলাই, যেনেকে আহ মই কলোৱে যে আমি, আহ এক লগত বহুতো হেৰি আহ খেলিছো যিহেতু আহ বহুতো আ।
হয়, তুমি তুমি ঠিকেই কৈছা। আহ, তুমি যিটো ক'ব বিচাৰিছা সেইটো হৈছে যে আমি যিবোৰ স্মৃতি শক্তি আহ কঢ়িয়াই লৈ ফুৰি আছো হয়তো বৰ্তমান প্ৰ। জন্মই এই আমাৰ। স্মৃতি শক্তিবোৰৰ নিচিনা। স্মৃতি শক্তি ধৰি ৰাখিব নোৱাৰিব। এ বৰ্তমান প্ৰজন্মৰ আহ স্মৃতিশক্তি যেনে। কে ল'ৰা ছোৱালীবোৰ। বেছি ইনটভাৰটেড হ'বলৈ দেখা গৈছে, তাৰ প্ৰধান কাৰণ। কবলৈ গলে ল'ৰা ছোৱালীবোৰ ঘৰতে মোবাইল ফোন বা। টিভিটো চাই বেছিহে ভাল। পায়। তাৰ তুলনাত আহ। হয়। যদি আমি আহ। অলপ সময় উলিয়াই যদি আমাৰ ঘৰৰ লৰা ছোৱালী ভাইটি ভন্টি আহ তেওঁলোকক লৈ অলপ সময়ৰ কাৰণে ক তেনেকে পাৰ্ক বা পাব্লিক যিবোৰ আহ যিবোৰ ৰাজহুৱা আ জাগা আছে। সেইবোৰত যাতে আমি ওলাই যাওঁ, হয়তো অলপ হ'লেও স্মৃতি বা লগৰ বোৰৰ লগত খেলিব পাৰা সুবিধা হ'ব, আৰু যিটোয়ে নেকি মই ভাবো যে মিলাপ্ৰীতি তাৰপিছত এজনে। আনজনৰ প্ৰতি থকা যি আহ অহ। অ সহা সহানুভূত। তাৰ পিছত দয়াশিল, এই বস্তুবোৰ বৃদ্ধি পোৱাত সহায় হ'ব। বুলি মই ভাবো।
হয় তুমি ঠিকে ভাবিছা, আহ পিছে। অ মনত আছেনে? আমি যে আহ যেতিয়া সৰু আছিলো।
হয়।
তেতিয়া আমি স্কুলত একলগত গৈছিলো, আহ তাতে স্কুলত পঢ়ি থকা সময়ত আমাৰ কিমানো কাজিয়া লাগিছে। অ বহুতো অ। কেতিয়াবা বহুতো কাজিয়া লাগিছে বহুতো অ মিলো হৈছো লগা লগে। অ আৰু কেতিয়াবা। লগত খাইছো। অ স্কুলত যে। এতিয়া আমাক মিড ডে মিল দিছিলে, এক লগত বহি কেনে খাইছো।
হয় হয়।
থাকোঁতে। পিছে সেইবিলাক কথা কেতিয়াবাও। পাহৰিব নোৱাৰি
হয় হয় সেইবোৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু তুমি যেনেকে কৈছা আমি সৰুতে বহুতো কাজিয়া কৰিছিলো হয় আমি বহুতো কাজিয়া কৰিছিলো কাজিয়াৰ পিছত আমি আকৌ মিলিছিলো। সেইবোৰ কথা সঁচাকে মানে বৰকৈ আহ আমি মনত কৰিবলগীয়া কাৰণ আমাৰ যিবোৰ কাজিয়া বা খৰিয়াল
হয়
ধুনীয়াকে মিলি গৈছিলো। কথা পাতিছিলো। চ' সেইবোৰ বস্তু সচাকে আহ অনুপ্ৰাণিত হবলগীয়া যিবোৰ বস্তু আমি আহ আজিকালি দেখিবলৈ নাপাও
হয় তুমি ঠিকে কৈছা অ পিছে তোমালোক কথা পাতি বহুত ভাল লাগিল আগৰ কথাবিলাক মনত কৰি বহুতো ভাল লাগি
হয় মোৰোত তোমাৰ লগত কথা পাতি আগৰ বহুতখিনি স্মৃতি আকৌ উভতাই মনত পেলাবলৈ সক্ষম হ'লোঁ। সেই কথাবোৰ পাতি মোৰো বহুত বহুত বেছিয়ে ভাল লাগিল। চ' সেইটো কাৰণে তোমাক। বহুত বহুত ধন্যবাদ।
হ'ব ঠিক আছে।
ঠিক আছে।